অ শুনিছো।
অ কি খবৰ তোমাৰ।
মোৰ ভালেই ভালে আপোনাৰ। অ কি কৰি আছে অ।
এনেই আছো ।আপুনি?
ময়ো এ এনেই আছো অ
অ আজি কি বিষয়ত বা আলোচনা কৰিব বুলি ভাবিছা!
আজি এনেই আৰু প্ৰদূষণৰ ওপৰত অলপ আলোচনা কৰিম বুলি ভাবিছিলো।
হয় ঠিক ভালে এনে কি জানে এনে প্ৰদূৰ্ষণ কি বা কেনেকুৱা । এনেকুৱা কি হয়?
প্ৰদূৰ্ষণ প্ৰদূৰ্ষণটো আমাৰ আহ বৰ্তমান প্ৰদূৰ্ষণতটো আমাৰ বহুগুণে বাঢ়ি যায় আছে। সেইটো চাব গলে আমাৰ আহ মাট মাটিৰ গুণাগুণৰ ওপৰতেই হওক বা
হয়।
নে হওক এইবোৰ বহু গুণে বাঢ়ি যাই আছে আৰু এই ইয়াৰ কাৰণ মই মোৰ মতে আৰু মই ভাবো যে ইয়াৰ প্ৰথম কাৰণটো হৈছে মানুহ
উম সেইটো কব পাৰা তুমি!
উম আপোনাৰ মতে
মোৰ মতে প্ৰদূষণটো মানুহৰ মানুহৰ মানে যধে মধে য'তে ততে জাবৰ জাবৰ পিঠ পেলোৱাৰ পিছত প্ৰদূষণ হয় সেইটোতো হয়য়ে সেইটো এতিয়া এতিয়াও মানে এতিয়া বহুত খিনিয়ে ক'ব কব পৰা যায় পিছত পিছলৈকেও এতিয়াতো মানে বহুত নানান প্ৰযুক্তি কৌশল ব্যৱহাৰ হোৱাৰ পিছত তাৰে পৰা অকল খানা খানাপাৰা ওলোৱাত । খোৱা নৰা ন নৰ্দমা পৰা বহুত কিমান কিমান কিবা কিবি বহুত বস্তু অ সেইবিলাকে বহুত প্ৰদূষন কৰি আছে পৃথিৱীত। গোটেই খিনিয়ে মানে অক্সিজেনৰ মাত্ৰাটো বহুত খিনি। কমি কম পৰিমাণৰ হৈ আছে এতিয়া
হয় হয় আৰু চাবলৈ গ'লে আমাৰ এ লোৱা এই ধাননি পথাৰত এতিয়া বৰ্তমান আমাৰ ধান খেতি চলি আছে । ইয়াত আমাৰ কীটনাশক দ্ৰব্য আমাৰ বৰ্তমান এতিয়া মানে ব্যৱহাৰেই নহয় সকলো বিলাক ৰাসায়নিক দ্ৰব্যয়ৰ দ্বাৰাই চব তাৰ মানে চলি আছে। আৰু ইয়াৰ ফলত আমাৰ মাটিৰ গুণাগুণৰ বা উপযুক্তাও কমি আহিছে। আৰু তাৰ ফলত আমাৰ যি শস্য উৎপাদন সেইবোৰ আমাৰ কমকৈ বৃদ্ধি হৈছে বা আৰু যেনেকৈ হ'ব লাগিছিল আৰু সেই ৰূপে হোৱা নাই।
উ সেইটো হয় কব ঠিকে কৈছা তুমি বহুত খিনি এতিয়া কমি আহিছে।
বহুত খিনি আৰু ইয়াৰ লগতে আৰু আমাৰ বৰ্তমান খাদ্যয়ৰো নাটনি হৈ যায় আছে। ইয়াৰ কাৰণে
কাৰণ এতিয়া দিনক দিনে প্ৰদূষণৰ মাত্ৰাটো বহুত বহুত বেছি মে বৃদ্ধি পাই আহি আছে।
হয় হয় আৰু চাবলৈ গ'লে। গাড়ী মটৰৰো পৰা ওলোৱা বহুত ইগৰ থহায়ও বহুত দিবিছো। বহুতো প্ৰদূষণ কৰে।
হয়।
চাবলৈ গলে আমাৰ ব বৰ্তমান বা আমাৰ আগৰ পৰাই চলি আহিছে এইটো আমি এ মানুহে যিবোৰ মাদৱ দ্ৰব্য সেৱন কৰে। আহ চিগাৰেটেই হওক এইবোৰো এইবোৰৰ দ্বাৰাও বায়ু প্ৰদূষণ যথেষ্ট পৰিমণে বাঢ়ি গৈ আছে।
উ হয় হয় সেইটো হয় ঠিকেই কৈছা তুমি। অ অ যদি যিবিলাক ধ হয় সেইব পৃথিৱীৰত মান গোলকীয় উষ্ণতা বোৰত মানে এটা প্ৰভাৱ তান আছে। এতিয়া
হয় হয়
বহুতো মানে এতিয়া পৃথিৱীৰ মানে এটা উষ্ণতাবোধ।
উষ্ণতা যিটো পৃথিৱীৰ উষ্ণতা সেইটো কমি আহি আছে।
কমি আহিছে এতিয়া আৰু তাত ধৰা এটা গে মানে কয়লা, সূৰ্য ব বেঙুনীয়া, আৰু ৰশ্মি, সেইটো মানে এতিয়া মানে অলপ মানে বহুত বেছি মানে এতিয়া আহি আছে। আগতে মানে এইটো অলপ অ মানে হেৰি কৰি আছিল আৰু সংৰক্ষণ কৰি আছিল।
হয় হয়।
ত ক'ব পাৰা।
হয়। এ আপুনি কি ভাবে আৰু এইটো মই মতেতো মই কলো যে ইয়াৰ প্ৰধান কাৰণেই হৈছে মানুহ।
অ
আপুনি আপুনি ভাবেনে?
এইটো মই মই ভাবো কাৰণ মানুহৰ পৰাইটো বহুত খিনি বোৱা সেই মানে মানুহৰ পৰাই গতে ম জাবৰ - জোথৰ পেলোৱা পেলোৱাবোৰত। ত এই এইবিলাক প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই যাইছে তাৰপিছত কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱা বিলাকো আৰু ধৰা এইটো পানী নদীখনত যদি গ'লে নদী খনত জাবৰটো তাতে পে পেলাই । ইয়াৰ লগে নদীখনো প্ৰদূষণ, হৈ যায় যাৰ ফলত তাত থকা মাছ। ত' সেইবিলাকো প্ৰদূ প্ৰদূষণমুক্ত হৈ মৰি যায় সেইবিলাক ভিতৰতে পানীৰ ভিতৰতে।
লগতে আমি যিবোৰ আমি প্লাষ্টিক, জাতীয় সামগ্ৰী আমি ব্যৱহাৰ কৰো সেইবোৰ আমি এক নিৰ্দিষ্ট ঠাইত পেলাই নিদিয়। আমি য'তে ত'তে পেলাই দিওঁ আৰু সেইবোৰ আৰু এইবোৰ মাটিৰ ভিতৰত সোমাই যায় ।বহুত দিন পিছত। ইয়াৰ কাৰণেও মাটি প্ৰদূষণ, হোৱা দেখা যায় আৰু মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস হোৱা দেখা যায়। যায়।
তাৰ ফলত মানে খেতিয়ক সকলেও খেতি কৰিবৰ কাৰণে মানে সেই মাটিৰ উৰ্বৰতা শক্তি যাৰল ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। ধৰা খনে প্ৰয়োগ কৰাৰ ফলত স শস্য বিলাকো অলপ মানে মানে সেই নহয় আৰু -
হয় হয় ভাল নহয় যিমান পৰিমানত হ'ব লাগিছিল তাৰ বহু কম পৰিমাণৰ হয়। এই বোৰ বেবয্যহাৰ পৰা ফলত হয়।
আৰু এনে প্ৰদূষণৰ এনে আহ কোৱাচোন।
অ এই কি বুলি কয় এ বহুতো যেনে কল কাৰখাৰ পৰা ওলোৱা এ বহুতো মাধ দ্ৰব্যবোৰ কিনে এ নদ নদী আদিত পেলাই দিয়ে আজিকালি- আৰু এইবোৰৰ ফলতো-
কাৰণ এইটো হয় আৰু কলকাৰখানা, বিলাকো মানে - ধৰা মানে কিছুমান পানী নদীৰ কাষতে হোৱা দেখা যায়
হয় হয় সেইবোৰ ডাইৰেক আৰু পেলাই দিয়ে সেইবোৰ
পেলাই দিয়ে তাতে
আৰু সেইবোৰ আমি সচৰাচৰ দেখিবলৈও পাও
হয় হয় ঠিকে কৈছা
ওচৰ অঞ্চলৰ হয় এনে প্ৰদূষণৰ মাত্ৰা কিমান বেছি পৰিমানে এতিয়া বৃদ্ধি পাই আহিছে জানানে
সেটো বাৰু আপুনি এইটো বৰ্তমানতো হৈ অত্যাধিক পৰিমাণে বাঢ়ি গৈ আছে যাৰ ফলত আমাৰ যিটো গোলকীয় উষ্ণতা সেইটো বৃদ্ধি পাবলৈ ধৰিছে তাত এটা তাৰ ওপত ফুটা হবলৈ যাই আছে
উ সেইটো হয় ঠিকে কৈছা কাৰণ উ গোলকীয় উষ্ণতাও মানে দ বহুত বহুত খিনিয়ে পৰে
আমি সেইবোৰ সচৰাচৰ আমি জানি বুজিও কৰি আছো
উম স কব পাৰা কাৰণ ধৰা এজন মানে যদি এজন ব্যক্তিয়ে যদি মানে যতে ততে ধৰা যি দিয়ে জাবৰ -জোথৰ পৰা আদি কৰি মানে এইবিলাক কাম কৰে ত মানে বহুত কিতি মান প্ৰদূষণ প্ৰদূষণ হয় বায়ু বায়ু প্ৰদূষণৰ তেতিয়া কেনেকোৱা দেখা যায় শ্বাস প্ৰচাস লওতে আমি নিজে কষ্ট অনুভৱ হোৱা দেখা যায় মানে এতিয়া গছ গছনি কটাৰ ফলত ত মানে যোন বিলাক গছ গছনিয়ে কাটে ত সেইবিলাক কাৰ্বন ডাই অক্সাইড খুৱাই সেই তন লৈ অক্সিজেন এৰি দিয়ে ত' এতিয়া গছ গছনি কটাৰ ফলত মানে বহুত খিনি মুচি পৰি মানে এতিয়া মান অক্সিজেন নাই কিয়া হৈ যায় আছে নাই নাই পৃথিৱীৰ পৰা
ইয়াক আমি নিৰ্মূল কৰিবলৈ আমি বিভিন্ন ধৰণৰ ৰাসায়নিক সাৰৰ ওপৰত যিবোৰ আমি ব্যৱহাৰ কৰো তাৰ উ আৰু হ্ৰাস পাব হ্ৰাস নাপায় আৰু আমি যদি কীটনাশক দ্ৰব্যবোৰ ব্যৱহাৰ কৰো
হয় হয় হয় আৰু জৈৱিক পচন্দৰ ব্যৱহাৰো কৰিব পাৰি খেতিয়কসকলে খেতিত
পচন সাৰ বা কীটনাশক দ্ৰব্য আৰু লগতে আমি কলকাৰখানা কল কাৰখানাৰ পৰা হোৱা আৱৰ্জনাবোৰ যদি আমি নদীত পেলাই দিয়ে এক নিৰ্দিষ্ট ঠাইত পেলাই দিওঁ তেতিয়াহ'লে আমাৰ দুঃখিত নহ'ব লগতে বিভিন্ন ধৰণৰ তাত থকা জীৱ জন্তু বোৰো আমাৰ সংৰক্ষণ হৈ থাকিব।
হয় হয় ঠিকে কৈছা ঠিকে কৈছা। আৰু মানে ধৰা নদীৰ নদীৰ য আও সেনা বিলাকে বোলে জীৱ জন্তুৱে সেই পানীও কেতিয়াবা খাবও পাৰে খালে জীৱ জন্তু মৃত্যু মুুখত পৰে কি কেতিয়াবা
হয় হয় প্ৰদূষণৰ ফলতে জীৱ জন্তু বোৰ মৃত্যু মুুখত
হয় হয় এইটোও হয়।
হয়। লগতে উম বায়ু আমি থকা জাতীয় সামগ্ৰীবোৰ যদি আমি নিজেও! সেৱন নকৰি আমি আনকো এইবোৰ সেৱন কৰিবলৈ বা। যদি তেতিয়াহ'লেও বায়ু প্ৰদূষণ বোৰ আমাৰ যথেষ্ট পৰিমাণে নোহোৱা হৈ যাব।
বায়ু প্ৰদূৰ্ষন শব্দ প্ৰদূৰ্ষণো হোৱা দেখা যায়। শব্দত যদি কওঁ শব্দ, অনে অত্যাধিক যদি গাড়ী হৰ্ণ চণ বজালে। মানে এ শব্দ প্ৰদূষণো হোৱা দেখা যায় সেইবিলাক শব্দ আমাৰ কাণত কব পাৰে সেইবিলাক মানে মানে শব্দ প্ৰদূষণ দেখা যায়।
হয় হয়।
মানে যিকোনো বস্তুৱে মানে অতিমাত্ৰাকে শব্দ সেইবিলাক প্ৰদূষন কৰিব নালাগে। অ সেইটো হয় ঠিকে কৈছা।
নিষ্ট নিয়মত ব্যৱহাৰ কৰিব লাগে। আৰু ইয়াৰ ওপৰত আমি চৰকাৰেও কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগে যে এই।
অহ কৰিব লাগে, এতিয়া কৰিছে বহুত ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে প্ৰদূষক অহ
হয় হয়।
এইটো হয়।
হয়। বাকী দিয়ক কথা পাতি ভাল লাগিল। হয় আৰু পিছত আমি এনেকুৱা আলোচনা কৰিম এইটো দিশৰ ওপৰত।
অৱ ঠিক আছে দিয়া।